হেল্ল'
হেল্ল' উম অ শুনিছো বাৰু।
কোৱা? ভাত, পানী খালা?
ভাতটো বাৰু খোৱা নাই পানীতো খালোঁ। অলপমান পিয়াহ লাগিছিলে পানীটো খাই দিলোঁ।
উম, ভাত খোৱা নাই।
ভাত চাগে হোৱাই নাই, মায়ে বনাই আছে বনাব।
উম, অঁ, কি বনাইছে মায়ে আজি?
মাইতো চাগে বগা ভাত আৰু হালধীয়া দালি। আৰু লগত অলপ সেউজীয়া শাক -পাচলি।
অঁ, অঁ সেউজীয়া শাক-পাচলিও আছে নেকি?
অঁ, এই সেউজীয়া শাক-পাচলি থাকিবই লাগিব আৰু।
অঁ। ঠিকে আছে। সেইটো নহ'লে-
অঁ, এটা কথা বুজি এটা কথা বুজি নাপাওঁ বুজিছা শাক পাচলিটো সদায় সেউজীয়া- সেউজীয়া কিয়? শাক পাচলিটো সাদায় সেউজীয়াই কিয়? বেলেগ ৰঙৰটো হ'ব পাৰে। এইটো কিয় হয় বা?
নাজানো।
মই এতিয়া স্কুলত পঢ়িব লাগিছিল, মই সুধি দিলো হয়, মেম-মেম চিঞৰি চিঞৰি শাক -পাচলি সেউজীয়া কিয় হয়?
এইটো ওপৰত এতিয়া কোয়েশ্যন দালিব নোৱাৰি। কিয় দালিব নোৱাৰি গ'ম পাইছানে নাই? তুমি জন্ম হোৱা আগতেই সেউজীয়াই।
অঁ, সেইটোৱে। তোমাৰ চাউন্টো, চাউন্ট- শুনা তোমাৰ যে এইটো অঁ ভইচটো বহুত পাতলা আহিছে।
উম, পাতলা আহিছে নেকি?
অঁ, এতিয়া আহিছ, এতিয়া ধুনীয়াকে হৈছে, গ্ৰীনটো এতিয়া আহিছে উম। কি দূৰত লৈছিলা নেকি মোবাইলটো?
নাই দূৰত লোৱা নাই মানে অকণমান আঁতৰত আছিলে। কোৱা?
সেই কাৰণে তুমি এতিয়া পৰীক্ষা কৰি আছা? উম, এতিয়া মজা একদম ললনটাপ। এ তুমি আ টিভি চোৱানে।
টিভি! মই টিভি ইমান টা নাচাওঁ, টিভি মাহঁতে বেছিকৈ চায়। মই এতিয়া মোবাইল বা লেপটপতে যি য'ত কৰিব আছে মোৰ লেপটপ- মোবাইলতে হোৱাই দিওঁ।
উম। অঁ, তোমাৰ এই এটা কথা চাবা না লক্ষ্য কৰিবা যেতিয়া পাপা -মাহঁতে টিভি চাব তেতিয়া এনেকা দেখায়- কালা লা পেদা হ'ল। পুলিছ আকৌ কোনোবা টপাৰ এটাই পঢ়িলে লাইটৰ লেমৰ পোহৰত।
উম, এই সেইবিলাক থাকেই, সেইবিলাক থাকেই।
উম, আকৌ আমি যদি নিউজ চাওঁ, কেতিয়াবা কেতিয়াবা কি যদি চাওঁ, আমি কি চাম জানা? আমি আমাক কি দেখাব জানা বাবু ভাত খালা।
আহ সেই, এনে কিন্তু মাঁ- কিন্তু মাহঁতে চাব পাৰিলে কোন ক'ত জোনাকী পোহত পঢ়িলে, কোন ক'ত কিবা হৰি বটলত জোনাকী- ৰাতি ভৰাই পঢ়িল সেয়া।
অঁ, এই ল'ৰাটোৱে ধূপ জ্বলাই পিনে পঢ়িছিলে।
ধূপ জ্বলাই, জোনাকীৰ পোহৰত বোলে পঢ়িছিলে, জোনাকৰ পোহৰত পঢ়িছিলে।
আৰে ম, মই এটা কথা সুধোঁ বা! তোমাৰ দে- ক্লাছ ধৰা, ক্লাছ টেনৰ ল'ৰা তাৰৰা ছোৱালী এজনী-
উম।
সিহঁতে দিনত কি কৰি থাকে? ৰাতিয়ে যি এই নহয়, ন মানে বুজা। ধৰা এতিয়া ল'ৰা এটা হওক বা ছোৱালীজনী হওক ধৰা টপ আ টপ কৰিলোকে।
অ'।
দেন তাই ক'লে মই ধোপৰ পোহৰত পঢ়িছিলো ৰাতি। তেনেকুৱা টাইপৰ কথা। এতিয়া মেইন কথাটো হ'ল সিহঁতে ইমান সৰু বয়সত ক্লাছ টেনত, দিনত কি কৰি থাকে? দিনটো পঢ়িব পাৰে ইমান ধুনীয়া সূৰ্যটো পাই আছে।
নাই দিনত চাগে এইবিলাক মোবাইল - চোবাইল চাই চাগে।
এ সেইটোৱে না এহ।
দিনত চাগে বাবু ভাত খালা, কথা - চথা পাতিবৈ চাগে।
অ দবৰাবিলাকৰ মানে মই এটা কথা বুজি নাপাওঁ আৰু। অ মই কিন্তু ধৰা ক্লাছ টেনত ধুপ জ্বলাই পঢ়িছিলো দেই এইটো মানিব লাগিব।
ও হা।
উম অণেষ্টলি বে কছম চে মই তোমাৰ ক্লাছ টেনত ধূপ জ্বলাই পঢ়ো।
দু
উম।
নাইচ।
বিশ্বাস হোৱা নাই?
নাই, নাই।
বিশ্বাস নহবলে কি কথা আছে। মই সঁচাকৈ ধূব জ্বলাই পঢ়োঁ আগতে।
ধূপ জ্বলাই পঢ়া?
অ'।
অ ধূপ কি দম দমকে জ্বলি থাকে নে নে ফিঙ দি দি পঢ়া?
আৰে ধুপ নৰ্মেলি যেনেকে মানে জ্বলে।
অ আচ্ছা, খ গম পাইছো।
তা বিশ্বাস কিয় বিশ্বাস কিয় হোৱা নাই সেইটো কোৱাছোন তুমি?
আৰে ত, আন্ধাৰ তুমি আন্ধাৰ ৰুম এটা আছা ন ধূপৰ পোহৰ কিমান কিন মে মেক্সিমাম ফাইভ পাৰ্চেণ্টমান হ'ব চাগে।
মই কোনে ক'লে মই ধোপৰ পোহৰত বুলি, মই কৈছো মই ধুপ জ্বলাই পঢ়ো। কিয় লাইট দেখোন আছে দেখোন পোহৰ দিবলৈ।
তুমি যেনেকে কৈছা মই ভাবিছো বোলো ধূপৰ পোহৰতে পঢ়িলা নেকি তুমি?
এ নাই সেই মই ধূপডাল জ্বলাই পঢ়ো খালি।
অ, আচ্ছা মচ, মচ পৰে কাৰণে।
এই নহয় মানে কি জানা মই এনেকে বা টাইমিং লগাও ধৰা এডাল ধুপ জ্বলালো ন দীঘলেই আমাৰ তাৰমানে এতিয়া দীঘল, দীঘলটো মানে হা একদম।
অ, গ্ৰীণ কালাৰ, গ্ৰীণ কালাৰ মহ - চহ যে যায় ন এইটো
এ নহয় নহয়, সেই নহয় নহয়, সেইটো গোন্ধাই মানে ধুনীয়া গোন্ধাই বুজিছা এই সেইডাল মহ মাৰাত ধৰি লোৱা চোতাল যদি মই তোমাৰ কাষত লগাই পঢ়ো মোৰ কিবা বেমাৰে হৈ যাব অষ্ট মষ্টম। মোৰ তোমাৰ সেই স্কুলৰ পৰা ৰিপৰ্ট আহা আগত ডক্টৰৰ ৰিপৰ্ট আহি যাব সেইডাল লগালে।
কিয় এইটো ফ্ৰেগ্ৰেঞ্চ দিয়ে নে কি গোন্ধ?
অ মানে গোন্ধৰ কাৰণে ডাঙৰ - ডাঙৰ ধূপকেইটা, ত' মই মানে সেয়া ধূপ সে, অ, ত মই সেয়া ধূপ লগাও, লগাই পিনে মই এটা চাবজেক্ট পঢ়ো।
অ মানে ধূপডাল ধূপডাল মানে যিমান সময় জ্বলি থাকে তুমি সিমান সময়
অঁ মই সিমান চাই পঢ়ো সিটো চাবজেক্ট পঢ়ো দেন আ দেন অ অ দেন অলপমান ব্ৰেক লৈ লও তাৰপিছত আকৌ এডাল ধূপ জ্বলাও।
অ তেনেকে হলে ধূপ কেইডাল যায়?
এ বহুত মোৰ বহুত জ্বলেটো অ লাহে লাহে কি হয় জানা মোৰ সেই ধূপৰ গোন্ধটো প্ৰতি মানে অকন কিবা এটা ভাল পূণ হৈ গ'ল এই ধূপ ডাল গোন্ধটো পালেই পঢ়ি ভাল লাগে।
অহ
এনেকে অ মানে ধূপটো গোন্ধ যদি পাই যাও ন এ পঢ়িব লাগিব এনেকুৱা হয় এনেকুৱা নহয় নেকি ফেভৰেট গানটো যে তুমি এলাৰ্মত লগোৱা সেইটোৰ প্ৰতি তোমাৰ কিবা এটা বেয়া ভাব আহি যায় খং উঠি যায় শুনিলে অ অ এই তোমাৰ এই যে নীলআকাশৰ গানটো যে
সেইটো সেইটো মানে আদাত হৈ গ'ল তোমাৰ
অ এই যে এলামত যে তোমাৰ মোক কৈছো এই যে নীলআকাছৰ যে গানটো যে তোমাৰ উশাহত যে
অ অ অ শুনিছো শুনিছো।
অ এই প্ৰথম প্ৰথম যে বাঁহি বাঁহিৰ যে লিটটো আহে যে তু তো এনেকে যে অ ফাৰ্ষ্টত মোৰ মানে এইটো আগতে ফেভৰেত আছিল ক্লাছ টেন মোৰ ফেভৰেত আছিলে
উম
ক্লাচ ট্ৰেইন ন মে বি ইলেভেন টুৱেলভত মইটো মানে অ মোৰ বহুত ভাল লাগে ত' মই ভাবিলো মানে ৰাতিপুৱা উথাত মোৰ অকণ দিগদাৰ হয় হা ত মই ৰাতি পঢ়ো মানে। ত মোৰ মানে চবেই কৈ থাকে ৰাতিপুৱা পঢ় পঢ়িছা পঢ়িছা
অ ৰাতিপুৱা সময় ৰাতিপুৱা সময় ৰাতিপুৱা সময়ত পঢ়িলে বুলে মুখস্থ
অ মই ৰাতিপুৱা কিন্ত পঢ়িছো দেই খালী মোৰ উঠি পিনে নহয় সাৰ পাই থাকিম ৰাতিলে সাৰ পাই থাকো তেনেকৈ পঢ়িছো। কিন্তু মানে মই ৰাতিপুৱা উঠি উঠি পঢ়া নাই চবে কৈ থাকে মই চ' অকমান ট্ৰাই কৰো উঠিব চেষ্টা কৰো একমাহ এসপ্তাহ কিবাহত পঢ়ো মানে এনেকে চাও কি আট পাও
এনে কিমান টাইমত উঠা?
এনেইতো মই এতিয়া বৰ্তমানটো অ ৰাতি আবেলি পাঁচটা চাৰিটা এনেকাত উঠো।
আচ্ছা আ।
ত আগতে মানে তো স্কুল স্কুল থাকে ন ত উঠিব লাগে জল্দি
উম
মই তোমাৰ এই মানে মোৰ গানতো ভাল লাগে ন সেইকাৰণে মই ভাবিলো ভাল লগা গান এটা লগাই দিও মোৰ তোমাৰ উঠিব মানে ভাল লাগিব কিবা এটা তেনেকুৱা টাইপৰ মানে থিংকিং এটা আছিলে ত মই গানটো লগাই দিলো দেন মোৰ সেই অ মোৰ সেই গানটোৰ প্ৰতি মোৰ একদম পুৰা কিবা এটা বহুত কী ভাৱ উপজাৰ আৰম্ভ হৈ গ'ল লাহে লাহে
গানটো শুনি শুনি শুনি শুনি মানে হেৰি হৈ গ'ল।
অ মানে ৰাতিপুৱা বাজি যাই একদম তু তু তু তু এনেকে বাজি যাই একদম এনেকুৱা খং উঠি যায় ন একদম পুৰা
সেইটো সেইটো শুনিব পালে তোমাৰ মাথা বেয়া হ'ব।
অ মাথা বেয়া হৈ যায় একদম ৰাতিপুৱা তুু তু টু এনেকে বজি যায় একদম। এই ৰ চোন সদায় সদায় মই- সদায় ময় ৰাতিপুৱা পাছতা বজাত শুঁ ছটা বজাত এনেকুৱাত শোঁ হাঁ।
উম'
ত' ভাবাচোন তুমি সেইটো সময়ত মোৰ এলামটো বা়জি যায় তুঁ তুঁ তুঁ এইডাল বাজি যায় মোৰ একদম- একদম মোৰ অৱস্থা কাহিল। হুম হু হুম। এনে মাথা চাথাগৰম, কি কৰিলো মই চত মানে এতিয়া-
তোমাৰ হেৰি হৈ গলো এতিয়া।
অ মোৰ মানে একদম কিবা একদম এতিয়া বেয়া ভাৱ এটা উৎপন্ন হৈ গ'ল, যত মই সেইটো গান নুশুনাই হলো।
সেইটোৱেই, সেইটোৱেই কাৰণে।
আকৌ এইটো গানৰ তোমাৰ এই এই মাজতে অসমৰ তিনিবছৰমান হল এই ছোৱালী এজনী টপ কৰিছিল যে।
উম'
টুৱেল্ভত নে টেনত তাই টপ কৰিছিলে। ত' তাই এই টেন টুৱেলভত ক'ত- নাজানো টেইনত বা টুৱেল্ভত বা এনেকুৱা হাত-
উম'
ত' তাই যে তোমাৰ ওপতে গানটো কি গাইছে ৰে। এই সেইটো প্ৰতি মানে ইমান হাংহিব নাপায়, কিন্তু- এ তু টু টো এইডাল খুনিলে মই এনেকুৱা খং উঠে নহয়।
সেইটো এইটো গানৰ প্ৰতি তোমাৰ এতিয়া হেৰি হৈ গ'ল আও এতিয়া কেতিয়াবা যদি শুনা ন মাথা বেয়া হৈ যাব।
অঁ মানে গোটেই গানটো নহয় প্ৰথম তো তো তো দখ যে-
অঁ মানে বাঁহী মানে হেৰিটো আও।
অঁ, সেই ষ্টিউনটো সুনিলে মোৰ মাথা চাথা গৰম হৈ যায় একদম। অঁ তু তু তোৰ গোটেই চাচোন ধুনীয়া, একদম ধুনীয়াকৈ শুইছা। মোবাইল চোবাইল মোবাইল চাই কৰি ধুনীয়াকৈ খোলা তোমাৰ নি- ঠা টোপনী এটা আহিছে। কিবা এটা- সৰু পোৱালী মাচুম চাহ ধুনীয়াকৈ শুঁই আছা আৰু। তত লগে লগে তোমাৰ খুবেই এনে এনেকা হয় নাই এদম বহুত টোপনি থাকিলে পোৱাৰ লগে লগে টাইমটো- ভাপকে গুচি যায় ন?
অঁ স্পিত যায়গা আকৌ ৰাতিপুৱা শোওঁতে শুতে কি হৈ গ'ল?
অঁ এনেকে এনেকুৱা হয় না? তো হেয়া পৰা তুমি এনেকে কৈছা তোঁ তোঁ মোৰ তালত বাজি গৈছে। এনেকা মোৰ একদম এই যে- তোমাৰ কাৰটোনত দেখাই যে চকোগেটা ৰঙা ৰঙা হৈ থাকে যে।
হুমহু।
অঁ মোৰ মানে সেনেকুৱা ফিলিং আহে।
এহি হি হি হি।
মানে মই মোবাইলটোক মানে পঢ়া তেবোল খন থৈ দিওঁ হাঁ মানে যে অকন উঠ- ঠি পিনে মানে অভিয়াচলি বিচনাত থাকিলে এনেও লেমতক ৰিমোভ হৈ থাকিব তয় জানিবি।
উম'
ত ময় টেবুলখন থৈ দিওঁ।
উম'
ত মই টেবুল খনৰ মানে এনেকে যাওঁ ন মোৰ লাহে লাহে এনেকুৱা হৈ গ'ল লাহে লাহে মানে মই- বাৰ পিছত এপিনে খাৰা কৰো, মানে শুনি থাকো গানটো আৰু এনেকে ৰখি থাকো। চকু-তকু ডাঙৰ কৰি পিনে, মানে মই মোৰ মানে মই কলো- মানে এনেকুৱা ফিল্ডটো এনেকুৱা, ফিল্ডটো এনেকুৱা মোৰ কি আপত্ত পুহি ল'লো মই।
এনেকুৱা টাইপৰ মানেই চাই থাকো এনেকে। তু-তু, নু-নু এনেকে কৈ দে। মই এনেকে চাই থাকো ন' চকু-তকু ডাঙৰ কৰি পিনে। কি আপত্ত এটা পুহিলো, মানে ৰাতিপুৱা উঠাৰ পাছত টো মাইণ্ডটো পুৰা খালি হৈ থাকে। ত' মোৰ-মোৰ ফাৰ্ষ্ট এই চত আহে মই কি আনো। বিটোবি এডাল, তেনেকুৱা টাইপৰ তাই। এ' নাই মই গান চেঞ্জ নকৰিলোঁ মই টাইমটোকে চেঞ্জ কৰিলো।
নাই-নাই, ইয়াৰতো বেলেগ ন'ত প্ৰতি ইমান- কথা-চথা কব কৰা মন নাই, ভাই কেতিয়াবা মন-চন ভাল লাগি থাকিব। বাজি দিব মাই, চা গৰম হৈ যাব।
আৰু মজা, সেইটো কাৰণতে শুনিলে তুমি যেতিয়াই ইলাম নিদিয়া তেতিয়াই উঠি যাবা।
অ', -অ', আকৌ তোমাৰ কি হয় জানা তোমাৰ হেৰি- এই ধৰা এ' তুমি তোমাৰ ধৰা গাৰ্লফ্ৰেণ্ড-চাৰ্লফ্ৰেণ্ডৰ লগত গৈছা কিয় ৰোমানটিক মুভ এটা বনি আছে। ত' এই খেতটো তোমাৰ খেত কাৰণে ৰোমানটিকেই হয়। ত' সেইডাল- অ', সেইটো গান শুনি মই কেনেকে ৰোমমানণ্টিক ফিল্ট কৰিম কৰিম কচোন, মাথা-চাথাই গৰম কৰি দিয়ে মানে।
বেলেগে শুনিলে চাগে ৰোমাণ্টিক ফিল্টা কৰিব পাৰে কিন্তু তোমাৰ নহ'ব।
মোৰ এই তু-তু- তু ডাল যে তা'ত ৰখি গ'ল আৰু।
মানে জোনটো ফিল্ট প্ৰথমতে আহিছিল ন' শুনি-শুনি ভুঙিয়া লাগি গ'ল একদম। সেইটো ফিল্ট নহা হৈ গ'ল আৰু। তুমি নিজৰ- অ', মোৰ দুডাল শুনিলে মোৰ-মোৰ নিজৰে ভুু-ভুতু হৈ যাব অ' ভুকি দিম তা'তে মানে।
হ'ব দিয়া ন' চাগে ফোন কৰি আছো, উম-উম।